এ বাৰ লগত কথা পাতি আছিলো। নাই মাৰিব পাৰে না! বিকজ এপটোৰ কথা কলেতো ক'ব নাই এনেক।
ইহঁতৰে এপৰ কথা কৈ আছ কি হ'ল?
কৈছে। অ', জানো।
কি?
অবিনাশে কৈছে যে, সেই আমি এছ এছ চি যে কামটো কৰিছিলো যে একজাম চেণ্টাৰৰ, চ' সেইটো কৈছে তোক আম বুলি কৈছে‌ চ' অবিনাশে কৈছে, ‌মানে জোনটো মান নে যাৰ আণ্ডাৰত আমি সোমাইছিলোঁ ন? কালটো, চ' তাক এবাৰ কনটেকট কৰিবি বুলি এতিয়া মই একো কব ভাল নালাগে, মই তাক কৈছো তই কৈ দিবি ঈশান্তও কৈছে যে তই কৈ দিবি বুলি। সি কৈছে, সিটো কৈছে বাট কি পইচাটো খায় ধুই দিলে বোলে।
অ', সেইটো এ।
মানে আমি নকলে বোলে খাই থৈ দিলে না কৈছিলে। নাজানো আৰু পালেতো ভাল, সেইটোদি ফুৰিব শ্ৰীৰাম।
আৰু কাম নাই
অ' ৰ কি কওঁ ক কৈ ল।
কি কলি? অ', চ অ এই কি কয়, এ কি কলো কৈ কৈ দিবিয়ে, বিকজ সিদিনাখন তই যে দেৰিলৈকে কাম কৰিছিলি নাই, চ' পাবতো লাগে। পিছত বোলে নকলি বুলি সিহঁতে সিহঁতে পাৰে সিহঁতে বুলি ক'লে, ই মেছেজ দি কোৱা নাই, চ' খাই দিও, কতে গম পাব সিহঁতি আহি কিনে থৰি ক'ব সিহঁতক বেলেগক। দে ৰচোনা।
অ'। কি ক'লি?
এই।